হেল্ল'
অ কোৱা
হেল্ল'
হেল্ল'
অ মোৰ ভইচটো আহিছে নে
অহ আহিছে
পিছে কি কৰি আছা তুমি
মইতো এনেই বহি আছো তুমি কি কৰি আছা
ময়ো এনেই আছো অলপ মানে পুৰা গৰম দি আছে ন তই এনে আছো অলপ বাকী ভাত চাত খালা
অ মই খালো তুমি খাইছা
নাই মই এতিয়া অলপ পিছত খাম বাকী খবৰ পাতি কেনে তোমাৰ
হম
খবৰ পাতি কেনে তোমাৰ
বৰ ভালেই চলি আছে আৰু এনেই বহি বহি আৰু আমনি লাগি গৈছে
অ অ সেইটো ঠিকে ক'লা তুমি কথাটো
বাকী আজিৰ দিনটো কেনেকৈ গ'ল তোমাৰ
আজিৰ দিনটো ইমান মানে ভাল নগ'ল মোৰ মানে ইমান গৰম আৰু সেনেকুৱা কাৰণে ইমান ভাল যোৱা নাই তোমাৰ কেনে কৈছে
মোৰ অলপ কলেজৰ কাম আছিল সেইটো কৰিছিলো ত' সেইটোৱে এতিয়া অলপ ফ্ৰী হলো
উম ঠিকে কৈছ বাকী ইমান যে গৰম আজিকালি ম পইচা এক এইকেইদিন বেছি তুমি দুৰ্গা পূজাৰ কথা এইকেইদিন দুৰ্গা পূজা আহি আছে বেছি দিন নাই আৰু মনত আছে গম পোৱা নে
হয় সেইটোতো প্ৰিয় উৎসৱ মোৰ আটাইতকৈ প্ৰিয় উৎসৱ
ইমান দিন দুৰ্গা পূজাৰ কাৰণে ৰখি আছো তুমিও ৰখি আছা নে দুৰ্গা পূজাৰ কাৰণে
অ ময়ো ৰখিয়ে আছো কাপোৰ পিন্ধিম নতুন কাপোৰ কিনিম কিনিম তাৰ পিছত পেণ্ডেল হপিং কৰিম চব মানে এতিয়াৰ পৰাই মানে চব প্ৰিপাৰেচন হৈ আছে
অ সেইটোয়ে গ'লো মানে দুৰ্গা পূজা আহিব নতুন কাপোৰ নতুন বস্তু হব ইমান মই ভাবি আছো তি হৈ আছো মানে দুৰ্গা পূজা আহিলে এনেকোৱা বস্তু এইবোৰ এইবোৰ কৰিব পাৰিম ইমান নতুন নতুন বস্তু লব পাৰিম ইমান ভাল হ'ব
সেইটোয়ে সকলো মিলি জুলি এটা বেলেগে আনন্দ
সেইটোৱে মানে দুৰ্গা পূজাৰ কাৰণে সেইটোৱে মানে আমাৰ কাৰণ দুৰ্গা পূজাটো চবচে ডাঙৰ পূজা হয় মেইন উৎসৱ উৎসৱ হয় আমাৰ
হয় ৰোৱে কি বিশষকো ৰাতি লাইটিং আৰু পেণ্ডেল বোৰ চাই বহুত ভাল লাগে
এইটোয়ে মানে আৰু এনেকুৱা চবতে মানে আমি যেনো নতুন চতুন কাপোৰ পিন্ধি কিনে তছত পজা ঘুৰি কেনে এনেকে বহুত ভাল লাগে লগৰ বিলাকৰ লগত কবা যাওঁ কৰ'বা ক'ব দূৰে দূৰে নোহোৱা তোমালোকে তুমিও যোৱা নে
তোমালোকে পূজাৰ কেইদিনান কেইদিন মান মানে ঘূৰি ফুৰা
আমি মানে ক'বলৈ গ'লে প্ৰথম দিনাটো নাযাও প্ৰথম দিনা আমি ওচৰতে চাও সেইকাৰে আমি দূৰত দূৰত যাওঁ মানে মালিগাঁও পাণ্ডু এইবোৰ যে আছে মানে য'ত মানে য'ত মানে আমাৰ বেংগলী মানুহবোৰ বেছি যে থাকে যে মানে সেইবোৰ জা যা তাতে মানে ভাল পাতে যে তাতে মানে অলপ বহুত ভাল কৰি মানে পূজাবোৰ পাতে যেনে চান্দ মাৰি মানে সেইবোৰ যাৱাত মই বহুত যাওঁ মানে প্ৰথেপবোৰ যাওঁ তাৰপিছত আৰু সনেকুৱা মানে যিমান ভাল ভাল জাগাত মূৰ্তি চূতি বনাই সেইবোৰ জাগাত যাওঁ তুমি
হয় মইও সেইবিলাকেই সেইবিলাক জাগাতে যাও আমাৰ মানে আমাৰ ফালে অলপ বেছিয়ে হয় তাৰ পিছত আহ নৱমী অষ্টমী সেইদিন মান মানে মালিগাঁও পাণ্ডু সেইবিলাক ওচৰত তাতে যাওঁ আৰু
অ ভালে কথাটো ক'ল
সেইটোৰ জেগাৰ মানে পেডেল বোৰ অলপ মানে আহ মানে বেলেগক মানে সাজাই থাকে
উম সেইটোৱে মানে ভাল লাগে পেণ্ডেল চেণ্ডেল এইবোৰ চাই কেনে তাৰপৰা ফটো চটো উঠিও বহুত ভাল পোৱা ভাল লাগে হয়নে
সেইটোয়ে আমাৰো তেনেকুৱাই কেতিয়াবাতো গোটেই সন্ধিয়াতে পেণ্ডেল হপিং কৰিয়ে মানে পাৰ হৈ যায়
সেইটোৱে বাকি আৰু এইবাৰ এইবাৰ কি কৰিব ভাবিছা পূজাত
এবাৰতো কে এ মানে মোৰ মোৰ ফ্ৰেডৰ লগত মানে কথা হৈছিল। আমি এটা কেফ যাম পেণ্ডেল শপিংটো আছেই। এটা ভাল কেফে জায়কা নে আমি ফটো ট তুলিম
আচ্ছা ভাল ভাল ভাবিছা ভাবিছে এনেকুৱা কৰিব পাৰি উ পিছে এইবাৰ কেফে যাবা কোনো মানে আৰু এইবা কি মালিকা চ যাব না বেলেগ চ মালিকাৰ ফালে যাব নয় যাবা
সেইটোতো মালিগাঁওতোতো থাকেই মালিগাঁও ফালেতো থাকেই আমিতিতো আগৰ বছৰতো মানে আমি এটা আমাৰ এটা ফ্ৰেণ্ডৰ গাড়ী আছিল সেইটো লৈ কেনে আমি চব ফ্ৰেড হতে একেল লগগত ফুৰিব গৈছিলো মালিগাঁও ত মাল চাইডত তাৰপিছতো ৰাতি অহা টাইমো আমাৰ মালিগাও ব্ৰিজৰ মাছখান আমাৰ গাড়ীতো নষ্ট হৈ গলো
কি কোৱা তাৰ পিছেত
তাৰপিছতো ট্ৰেইন আহিল ট্ৰেইন আহি কেনে গাড়ীটো লৈ গ'ল তাৰ পিছত আমি ৰেপিড কৰি কেনে তাৰপিছত ঘৰত আহিলো
উম ঘৰত ঘৰত কৈছে নে এনেকুৱা যে হৈছে তোমাল লগোকৰ লগত তোমাৰ লগ কেইটাৰ লগত
অঁ ঘৰত মানে খং কৰি কাৰণেই গৈছিলো মই ঘৰৰ পৰা ঘৰততো ভালে লাগিছে বললে ভাল হৈছে নে এতিয়া খং কৰি কে আৰু যোৱা এনেকে কৈছে
নিশ্চয় মানে বৰু কষ্ট পাইছা মানে যায় সেইদিনা।
হয় মানে বহুত ভাল লাগিছিল তাৰ পিছত।
মানে দিনটো ভাল কৰিছে ন তাৰ সেইটো কষ্ট আৰু গাত নালাগে?
ঠিকে হে ন বাই পিছে মানে দুৰ্গা পূজাত সেনেকুৱাই মানে ভাল লাগে লগৰ লগত বহুত জাগা জাগাই ফুুৰবা যাব পাৰো। সেনেকুৱা চবতে মানে এনজয়মেণ্ট এটা হয় মানে ভাল লাগে যায় কিনে।
হয় হয় বেলেগ বেলেগ বস্তু খাব পাৰো পুচা।
খোজ আছে মিঠাই আৰু কিমান কি বস্তু আহে। তাৰপিছত ৰল চল এনেকা মানে চাৰিওফালে পৰা দোকানে দোকান। আৰু তোমাৰ এনে মনত আছে আে নাই আগতে তোমালোকৰ লৈছিলে নে এইবোৰ সৰু সৰুি কথাকুটা পিষ্টল। এইবোৰ কিনিছিলো নে।
মানে মইতো মানে ছোৱালী তো মোৰ ভাইটিয়ে মানে পিষ্টল পিষ্টল কিনে। মই কিনা নছিলো। বাট হা পিছালৰ বন্দুকৰ
এ লৈতো মম আমাৰ লগ অঁ। ভাইটিতটোতো লৈছিলা কিন্তু ভাইটিৰ তাৰ তুমি ইউজটো কৰিছিলা?
হয় লেজাৰ লেজাৰ হাঁ
গুলিয়া গুলি খেলিছিলে নে আগতে পিছ।
আহ আহ খেলিছিলো? তাৰ লগতে পুৰা মাৰপিট লাগি গৈছিল এইটো লৈ কেনে।
এইটোয়ে দূৰ্গা পূজাবিলাক কথা মন কৰি বহুত মানে ভাল লাগে। আকৌ যাৰে কিমান কেতিয়া ইমান দিন আছে ৰখি আছো। এ এক বছৰ ভালে এই দ দুৰ্গা পজা ৰ কাৰণে কিা কেতিয়া আহিব কেয়া।
কেতিয়া আহিব কেতিয়া আহিব যেতিয়া আহি যায় তাৰপিছত? লাগে ইমান জল্দি গুচি গল।
সেইটোয়ে মানে এইবাৰ মই গমেই পোৱা নাই এইবাৰ দুৰ্গা পূজাটো কেনেকে গুচি গ'ল। আহিল গুচি গ'ল আৰু ভাচনীত যোৱা নে নোযোৱা তোমালোকে?
উম যাও মই যাও ভাচনীত মানে আমাৰতো বেছি। মানে অহ ব্ৰহ্মপুত্ৰতো যাব নিদিয়ে। হ প অলপ ৰাস্তাত যাওঁ আমি তাৰপিছত ঘৰত আহ যাও।
নিদিয়ে নেকি তোমাৰ লগত যাবৰ কাৰণে ব্ৰহ্মপুত্ৰত ঘৰৰ পৰা।
ইহতে মানে নিদিয়ে আৰু মান ছোৱালী ছোৱালীবোৰক যাব। নিদিয়ে।
হয়হ এনে লগৰ কেইটাৰ লগতো যাব পাৰা এনে যাই কেই ঘূৰি আহিব পাৰা তো সেনেকে।
আহ পাৰো।
মই যাওঁ মানে এই মোৰ প্ৰতেক। একবাৰে যাও মে এই শ। বৰ পৰা আছে তিনি তিনি দুই বছৰ আগৰ মই মূৰ্তিৰ লগত গৈছো ইমান ভাল লাগে যা। বেয়া তাতে লি যায় ইমান মেলাৰ দৰে হৈ যায় পুৰা। একদম মানে ক'ব পৰা মানে একদম। এই যে পাণ পাণবজাৰ কব পাৰ দীঘুলী পুখুৰী সিন। খিনিৰ পৰা পুৰা একদম মানে লাচিত ঘাটলৈ পুৰা মানুহে মানুহ ভিৰ। ইমান মানুহ জমা হৈ যায় তাতে। আৰু বেয়া লাগে যিদিনা মানে বাছনত যাওঁ নহয় বহুত বেয়া লাগে।
বহুত বেয়া লাগে সঁচাকে মানে এই কেইদিন মান ইমান আনন্দ ফূুৰ্তি। তাৰপিছত চব। তাৰপিছতো কালী পূজাৰ সেইটো আহি আহি যায়।
অহ কি কৈছা। অলপ অ সেইটোয়ে তাৰছত সাত দিন পিছত আকৌ লক্ষী পূজা তাৰে আৰু পোন্ধৰ দিন মান পিছত আকৌ আমাৰ দেৱালী আহি যায়।
অ সেইটোৱে দেৱালী আ
কিন্তু আমাৰ এইটো দুৰ্গা পূজাৰ নিচিনা এনেকা ভাল সিঠা নালাগে হয়ে ন।
হয় সঁচাকে। দুৰ্গা পূজা আল আলাদাই মানে এটা আনন্দ।
সেইটোয়ে মানে দুৰ্গা পূজা মানে আমাৰ আমাৰ মানে বঙালী মানুহ বিলাকেটো বহুত ডাঙৰ উ উৎসৱ না ত এইটো বহুত ভাল লাগে। ৰখি থকা যায় এইটো কেতিয়া দুৰ্গা পূজা দুৰ্গা পূজা মানে আমাৰ দ দুৰ্গা পূজাত নতুন নতুন কাপোৰ কিনবা পাৰো বা যি যি মন যায় দুৰ্গা পূজাত দি দিয়ে হয়নে মানে তুমি চাগে কাপোৰ লব বহুত ভাল পোৱা।
বহুত ভাল পাওঁ।
সেয়াই আৰু দুৰ্গা পূজা সেইটো কাৰণে মই দুৰ্গা পূজাৰ কাৰণে ইমান মানে ৰখি আছো এইবাৰ দুৰ্গা পূজা আহিলে নতুন কাপোৰ কিনিম আৰু নতুন নতুন জাগা যাম ফুুৰবা।
হয় চবৰ লগত একে লগত যাম আমি তেতিয়া মানে মইতো
অ চপ্তমী অষ্টমী এইকেইদিন মানে অ বন্ধুহতৰ লগত টাইম দিও। তাৰ পিছতো মই পেৰেণ্ট বিলাকক‌ টাইম দিও।
অলপ ঘৰতো টাইম দিব লাগে।
অ ঘৰতো টাইম দিব লাগে ন।
মই বুজিলো তোমাৰ কথাটো ঠিকে কৈছা সেইয়াই আৰু। পিছে আৰু এইবাৰ এইবাৰ যাবা নেকি আমি একেলগে এইবাৰ যাব পাৰোতো এইবাৰ দশমীৰ দিনা অলপ ব্ৰহ্মপুত্ৰৰ ফালে যাব পাৰি কি কোৱা? মানে ভাচনিৰ দিনা যাবা নেকি? তুমি আজি ভাত পানী কেনেকুৱা এনে চাই পোৱা নাই নহয় বহুত ভাল লাগিব যায় তোমাৰ।
হয় মই কেতিয়াওঁ ছোৱা নাই।
উ আহিবা এইবাৰ আমি একেলগে যাম দিয়া। ত আকৌ বহুত ভাল লাগিব উ বেছি দেৰি সেইকাৰণে নহয় অলপ গধূলি যাম আৰু ৰাতি হোৱাৰ আগতে আঠটা বা নটাত ঘূৰি আহিম তেতি মাকক ঘৰত গালি নিদি একো নহ'ব তেতিয়াহ'লে।
হয় হয় অ মানে আঠটাৰ নয়টাৰ পিছত তো ঘৰত মানে ঘৰৰ পৰা ওলাব নোৱাৰো।
বুজিছো তোমাৰ কথা সেইটো কাৰনে ক'লো আঠটা- নটাৰ আগতে আহি যাম আমি।
হয় হয়।
নহলে দিগদাৰ দিব আমাক
থিকে।
উ সেইটো কথা। দিয়া পিছে তোমাৰ লগত কথা পাতি ভাল লাগিল হা বেলেগ দিনা আৰু কথা পাতিম কেতিয়াবা সময় পালে।
হয় হয় হয় ঠিক আছে দে বাই।